হা
মই এনেই আছো
অ ফোন কৰিছিলি
তহঁতৰ এই কাপোৰৰ দোকানখন চলি আছে নেকি
অ
কাপোৰ এনেকা দোকান এখন খুলিম বুলি ভাবিছো
অ
অকমান ব্যৱসায় টাইপত কওঁ বুলি ভাবিছো মানে তহঁতৰ ষ্টাইলত
অ
তহঁতে কাপোৰবোৰ ক পৰা কেনেকে আন
আমি ঘ ঘৰত বৈ
হেল্ল' আকৌ নুশুনা হৈছে হেল্ল'
অ হেল্ল'
অ কপা কেনেকে আন
এ আমি ঘৰত বোৱা কাপোৰো বিকো তাৰপিছত এনে কে আকৌ দোকানৰ পৰা হ'লচেলত আনো
অ কি কি কাপোৰ বেছ বৈ পেলাই
বোৱা কাপোৰতো ধঢ়েৰ গামোচা চেলেং কাপোৰ তাৰপাছত চাদৰ মেখেলা যোৰ কাপোৰ চব বেচা হয়
সেইবোৰতো তহঁতক তহঁতে হলচেল কে বেছ নে এনে পাইকাৰী চিষ্টেমত বেছ ঘৰত বোৱা বোৰ
এইটো হ'লচেল চিষ্টেমত নহয় পাইকাৰীতে
লাভ বহুত লাখ লাখ এইটো হয় চাগে এনেই চিপিটি চিপিটি লগাই যদি ঘৰতে বোৱা হয় তেতিয়াতো লাভ হ'ব ন বেচিব পাৰিলে
অ বোৱা কাপোৰ এনেও দেখোন আজিকালি বহুত দাম দেখোন এযোৰ বোৱা কাপোৰো যদি ভালকে বৈ মেলি বেচা হয় সেই এযোৰ কাপোৰত কমেও পঁচিশ, তিনি হাজাৰ, পঁয়ত্ৰিশ টকা পায়
খৰচ খৰচ কিমান মান হয় সেই যোৰত এযোৰত খৰচ কিমান মান হয়
এযোৰত বেছি খৰছ নহয় খুব বেছি পাঁচশমান যায় পাঁচশ আঠশ এনেকুৱা যায় আও
বৌ মেলা উলিয়াবলে কিমান দিন লাগে এযোৰ।
এযোৰ বোবলে গোটেই যদি তই ভালকে ফুল চুল ডিজাইন দি ফুল বাচো বুলি ভাব। অ তেতিয়াতো লাগিব এসপ্তাহ পোন্ধৰ দিন মান।
পোন্ধৰ দিন লাগে নে এযোৰ কাপোৰ বৌতে।
অ ফুল বচাতো বহুত মেহনত আছে নহয় এনেই বাচিব নোৱাৰি ন এটা কাট যদি ভুল হৈ যায় গোটেই ফুলটোৱেই ভুল হৈ থাকে তই যদি ফুলতটো আৰু মানে এনেই সাধাৰণ কে বোলে মানে চিম পুল কে বোলে মানে তটো তিনদিন সেইদিনতে হৈ যাব। মানে এনেই সৰু ফুল চুল এটা দি কিন্তু বহুত ডাঙৰ এটা দি পেলানি যদি তই বাচো বুলি ভাব ডিজাইনত মানে কাপোৰযোৰ যদি অলপ ভাল হেৰিয়ত বাছো বুলি কয় তেতিয়াতো এসপ্তাহ পোন্ধৰ দিন লাগিবয়ে।
অ কাপোৰ তহঁতে নিজেই চিলাই মেলি হেৰি কৰি দিয় নে মেখেলা চেখেলাবোৰ? মেখেলা চেখেলা নিজে চিলাই মেলি বেচা নে কি?
অ চিলাই দিবলগীয়া হ'লে আমি চিলাই দিও আৰু কিছুমান চিলাই মিলিয়ে ন তেনেকেই দিওঁ আমি।
কৰ্মচাৰী ৰাখিছ?
অ আমি ঘৰতে মেচিন চেচিন চব হেৰি কৰি থৈছো আনি থৈছো।
ভাল হৈছে বৌ মানে এনেকে যে চাকৰি পিছত নদৌৰি এনেকে কিবা নিজৰ ভৰিৰ ওপৰত স্বাবলম্বী হোৱাতো। আত্মনিৰ্ভৰশীল।
অ
ময় তাকে ভাবিছো মই বোলো দোকান এখন খোলো এইফালে গেলামাল ৰাখিম এক সাইদে এনেকে কাপোৰ হি।
বোৱা কাপোৰ বেছিব পাৰিলে বহুত বহুত লাভ আছে ত যদি বোৱা কাপোৰ বেচন হয় বোৱা কাপত বহুত লাভ এখন গামোচা ত যদি এখন ধুনীয়াকে ফুল দি পেলানি গামোচা এখন বেচু সেইখনতে তিনিশ টকা পাবি এখনকে মজা সৰু ফুল এটা ডাঙৰ ফুল এটাতটো বহুত ল'ব।
খাল খালীতো এইবোৰ উম জাহ বনোৰ চাক কিবাকিবি সেইবোৰো অত্যাধিক দাম-
সেইবিলাকতো আৰু সাত আঠ হাজাৰ টকালৈ যাবগৈ আৰু। এইখনতো সাধাৰণ গামোচা নহয় ন আৰু সেইখনত বহুত ঘাটনি।
বস্তুবোৰ হলচেলত আনি পেলাই ধুনীয়াকে উঠাইতো আৰম্ভ কৰি লাগিছে সতো সুধোকোন তহঁতে কেনেকে কি কৰি আছ?
অ এতিয়া আকৌ গৰম চিজন চলি আছে ন গৰম চিজনত মাইকী মানুহৰ এই চাদৰ চাদৰ দাদৰ যদি বেচিব পাওঁ তেতিয়া আৰু কিমান লাভ। এখন চাদৰ যদি এশ বিছ টকা এশ পঞ্চাছ টকা দি যদি তই বেচ বোৱা চাদৰ এখন।
হব এনে কিমান কিমান দামত আহে আকৌ এইবোৰ পঞ্চাশ ষাঠি মানত আহে নে?
অ সিমান মমানতে আহে হ'লেও। নিজৰ হেৰিটো চাব লাগিব নোৱাৰ লাভটো চাব লাগিব নহ।
এ তহঁতক কলকাতাৰ পৰা আহে ন বস্তুতটো চাপ্লাইটো।
উ আমি নিজে ঘৰতো বওঁ।
দাদো অ চেলেং চেলেং মোৰ ঘৰত বহ বেছ?
অ চেলেং কাপোৰ চাদ ঘৰকৌ গামোচা এইবিলাক।
তেনেকুৱা কিবা বেপাই তেনেকুৱা কিবা বে তাই নম্বৰ সম্বৰ আছে যদি তাই নম্বৰ সম্বৰ আছে যদি দিবি হ?
অঁ।
লিংকটো লগাই দিবি। মোৰ কাপোৰ কাপোৰখন সৰিকে আনিব লাগিব। ঘৰতে এনে বহি থকাতকে। এই চেন্টাৰতে দোকান এখন খুলি পেলাই। অকমান ডাঙৰকে ব্যৱসায়তটো আৰম্ভ কৰিম বুলি ভাবিছো।
কিন্তু কাপোৰ ব্যৱসায় কৰিলে মানুহক ধাৰলৈ মানে। আজি পইচাটো নাই বোলে কাইলেলৈ দি দিম এনেকে কিন্তু দিলে মানে লাভ নহয় আকৌ দেই। মানে ডাইৰেক হা।
মূল ধন অলপ লাগিব চাগে?
আৰু মূলধন নহলে কেনেকে হব মূলধনটো অ'। তাত দিবই লাগিব দেখোন।
উম।
এতিয়া যিটো ছিজন চলি আছে গৰমৰ ছিজন।
কিমান মান লাভ হয় যে।
হয় লাভ। লাভ মানে এতিয়া যদি তই আহ ধৰ। বিশ হাজাৰ মান যদি তই মানে ত খৰচ কৰিছ। তাত তই ভালকে হেৰি কৰিলে মানে তো হ'বগে পঞ্চাশ হাজাৰ মান লাভ।
অ' ইমান লাভ হয়।
এই চিভিল টো ভাল হে লাগিব যেনিবা চিভিল ভাল ভালৰ কথা।
অ' তহঁতৰ আকৌ হেৰি আকৌ তহঁতে লগতে। লগতে মেচিন চেচিন বোৰ আছে যে সেইটো কাৰণে তাহঁতৰ বেছি লাভ হয়। মই এনেকে মানুহ মানুহ ৰাখি লম বুলি ভাবিছো।
যদি মানে এনেকে মানুহ কি কিনা মানুহ হয় ন তেতিয়া আমি যদি। এনেকে পাতো আৰু কথা পাতিলে মানে যদি চিলাই মেলি দিব লগীয়া হয় বুলি কয় নহ। চিলাই মেলি আমি একদম ধুনীয়াকৈ। ৰেড কৰি কাপোৰ যোৰ দিওঁ ব্লাউজ ফিটিংকে চিলাই দিওঁ মেকেলা চিলাই দিওঁ চব কৈ দিওঁ। কৰি মেলি সেই চিলোৱা দামটোও লৈ লওঁ এক্স্ৰাকে।
অ' তত আৰু কোনোবা কৰ্মচাৰী কৰ্মচাৰী ৰাখিছ?
অ' আছে আমাৰ, কাপোৰ চিলোৱা মানুহ এক্সট্ৰাকে আছে। উম। চব সুবিধা হৈ আছে আমাৰ। ধুনীয়াকে চলি আছে এতিয়া। তই যদি কৰিব বিছাৰ কৰিব পাৰ তই কৰিলে লাভ আছে ইমান কষ্ট নাই।
য মাতটো খুটাব লাগিব কৰপৰা কেনেকে কি কৰিব লাগে।
অ' এতিয়া তই যদি ভাব। কওঁ বুলি ভাব, তেতিয়া তই কৰিব পাৰ।
উম। মূলধন ধৰ তিনি লাখ চাৰি লাখ মান লাগিব চাগে?
এ' প্ৰথম ইমান নালাগে, প্ৰথম তাতকে কমতে। এ' হেৰি কৰি চাই লবি, তই লাভ হয় নে নহয় তাৰ পাছত তই। বেছি খৰচ কৰিব পাৰোঁ তাত প্ৰথমতে সৰুকে মানে কম খৰচ কৰিব পেলাই নি চাই লৈব লাগে কিমান প্ৰফিট হ'ব প্ৰফিট নহয়। বোলে অ মই ইমানখিনি ইমান দ আনিছিলো ইমানটোত মই ইমান দৰ লাভ হৈছে। তেতিয়াহ'লে অ এতিয়া মই আৰু তাতকে অলপ বেছিকে আনিব পাৰিম তেনেকে আনিব পাৰো। আজিকালিতো মানে চাদৰ মেখেলা বোৱা। চাদৰ মেখেলাটো বেছি ট্ৰেণ্ডত চলি আছে ন যোনতটো বস্তু ট্ৰেণ্ডত চলি আছে সেই বস্তুটো আনিলে পককে চেলিং হ তাৰে মানে ট্ৰেণ্ডত জোনটো চলিব।
মানে এইটো ঘৰতে ঘৰতে মোৰ বেচকা তহত বেছি প্ৰফিট হৈছে আকৌ তে মই আকৌ কিনি পেলাই আনিহে বেছি ধৰি লও। তহঁতৰ নিচিনা নহ তাকেতো মইতো শিকি নিবো কবাক কিনি পেলাই আনিহে বেচিম এতি শিপিনীয়েওতো কিবা এটা লব ন পইা কিবা এটা মানে সিহঁত যোনটো দাম সেইটো প্ৰাপপৰ দাম সেইটো ল'ই সিহঁতি।
সেইটো ল'বত তাতকৈ দুগুণত বেচিব লাগিব ইয়াত। আনিবেলা আনি।
আৰু তহঁতৰ এতিয়া তহঁতে তহঁতে অকণমান কম ৰেটত দিব পৰা মানে তহঁতে কাম খিনি নিজে ক চিলোৱা মেলা কাম খিনি নিজে কৰ।
উ চিলোৱা মেলাখেনে উম।
সিমানে কম দামত দিবি সিমানে বেছি কাষ্টমাৰ পাবি তহঁলে এতিয়া সেইটোকেজ হৈ আছে
সেই আমাৰ সেইটো হৈ আছে হ'লেও তই এতিয়া যদি এতিয়া ট্ৰেণ্ডত যোনটো চলি আছে সেইটো বস্তু যদি তই আনি লৈৈছ তেতিয়া তো কাষ্টমাৰতটো নকমেই মানে তেতিয়া তোৰ অ তোৰ ওচৰত কাষ্টমাৰ কেলে যাব অ ইয়াৰ ওচৰত নতুনকে মানে নতুন ডিজাইনৰ কাপোৰ আহিলে ছত পোৱা সেইটো হেৰি কৰিব নহয় আইডিয়া কৰিব। অ ইয়াৰ ওচৰ যাম মানে সেই তেনেকুৱা কৰিব কথাটো। বোলে সেইবিলাক ডিজাইন নানি বোলে আগৰ পুৰণা ডিজাইন বিলাক আনি থৈ আছে বোলে তেতিয়াহ'লে নহ'ব বোলে এয়াওচনো কি নতুন ডিজাইন একো নামেই আগৰ ডিজাইনবিলাকেই আনি থাকে তেনেকুৱা হ'লে মানে নহ'য়ব তাৰমানে।
হা নতন ন ককাৰ ফেইটো সেট। এইটো ষ্টকতো আনে আনিবই লাগিব আৰু তেতিয়াহে চলিব দোকান নহলে দোকান কেনেকে চলিব।
অ মানে যোনটো সময়ত যোনটো বস্তু চলি আছে সেই বস্তুটোৱে আনিব লাগিব।
তাপ এইতটো ডাইৰেক্ট ডাইৰেক্ট কলকাতাৰ পৰা আনিব লাগিব নহ'লে ইয়াৰ পৰা যদি বস্তু কিবা কিবি টপা টপিৰিকে লৈ ললে লা নাই ডাইক্ যদি হলচেল প্ৰাইজত তাহ পাও ননা হয় তেতিয়া লাভ হৈছে জানো?
অ তেতিয়া তাৰপা আনিলে তাৰপা আনিলে লাভ হৈছে। এতিয়া দাবা আনিবলৈতো কণ্টেক্ট
অ মই আকৌ লগতে হেৰিও কৰিম ম গেলামালটো ৰাখি বে চাইডে। অ ৰাখিলো
গেলামালটো ৰাখিলে বেয়া নহয় এটা চাইডত গেলামালটো ৰাখি দিবি এটা চাইডত কাপোৰটো ৰাখি দিবি দোকান মানে একেখনতে কৰিবি পাৰ্ট পাৰ্ট কৰি দিবি
পাৰ্ট পাৰ্ট বুলি নহয় মানে এনেকে ডাঙৰ গে ৰুম বনোৱা আছে চাৰি পাঁচটা মান হেৰিকে।
অ।
এফালে কম্পিউটাৰ দোকান এখনো খুলিম। ওলাই পিছত কোমোৰা জেৰক্স চেৰক্স লগোৱা ফটো চটো ওলোৱা
অ লগতে মেচিন দুটামান আনি পেলানী জনা মানুহ দুজনী বহোৱাই দিলেওতো লাভ আছে তাত ডিজাইনৰ ডিজাইনৰ যদি ব্লাউজ চিলাব জানে কাপোৰ চিলাব জানে অ তেতিয়াও লাভ আছে দুজনী মানুহ ৰখাই দিলেই তোৰ লাভ আছে তাত
তাকেহে কিবা ব্যৱসায় এটা কও বুলি ভাবিছো এতিয়া অতদিন মূৰত জনা শুনা মানুহৰ লগত কথা পাতিলে কি দুটা কথা জানিব পাৰিম কেনেকে কি কৰিব লাগে বোলো তহঁতৰ দোকান আছে কাপোৰৰ দোকান বোলো বৰ মনত পৰিলে ফোন এটা কৰো অ তহঁতৰ ৰি চিপ নকৰিলি তই কি কৰি আছিলি
ত সেই
কৰো বুলি ভাবিছ যদি তেনেকেই কৰিব লাগিব তই এতিয়া কপা আনিম বুলি ভাবিছ কাপোৰ কানি বিলাক
লে কপা আনা কলকাত তাৰপা চাপ্লাইহে দিয়ে ন কত ৰিচিভ কৰ গুৱাহাটীত নে
গুৱাহাটীৰ পৰা আমাৰ ইয়াতে ৰিচিভ কৰিব পাৰি গুৱাহাটীত কোৰিয়াৰ কৰি ইয়ালে চাপ্লাই কৰি দিব কৰি দিলেই হ'ল তই জগহত তহঁতৰ যদি ঘৰৰ এড্ৰেছ দিয় ঘৰত আনি দি থৈ যাবহি
অ কোম্পানী গাড়ী
অ কোম্পানী গাড়ীয়ে
আমাৰ ইয়াত ইয়াৰ পৰা কিনাতকে তাত বেছি প্ৰফিট হয় ন
তাত বেছি প্ৰফিট হয় অ
এ ব্যৱসায়তো ব্যয়ৱসায় আৰু এইটো কাপোৰ ব্যয়ৱসায় হওক গেলামালৰ ব্যয়ৱসায় হওক এই বিভিন্ন ধৰণৰ কিন্তু আত্মনিৰ্ভৰশীল হোৱাতো বেছি আজিকালি আজিৰ যুগত গুৰুত্বপূৰ্ণ মানে আত্মনিৰ্ভৰশীল নহয় বা